হেল্ল'-হেল্ল'
অহ কি কৈ আছিলে ফোনটো কটাগেল হান পাইছো।
অ' তাকেটো ফোন টো কাটা খাই গেল মুনো বাহতে শ্বিলঙত যোৱাৰ কথা কৈ আছিল।
অ' কি কৈ আছিলি কি-কি গুণ কি সেই ওটেঙা যাব তাতে নাযা আছিল।
অ', ঘৰিবলৈ শ্বিলং নাযায় কি কয় ইমান হেৰি কি বুলি কয় দূৰত আৰু মই চিনি জানি নাপাম কোনো লগৰ মোৰ নাথাক ব।
উম,
সিকে কৈছে মই খালি ঔটিঙা লৈ
লগৰ মানে তাৰ বয়সৰ চলি কোনো নাই নেকি এ। তে ভি ভিনদেউ হাতে জাল লগত যাব।
আছে চাগে নেকি থাকলিও আৰু সি মানে ভালকে চিনি নাপায় আৰু খেলুৱা,
বা এইটো এইটো বয়সত তাক ল'গৰ লাগে।
আহ বাপ্পা ঐ তাক লাগে বোলে লগৰ,
বা এইটো বয়সতো তাক ল'ব লাগে আচৰিত দুখোনহে ই
তাক লগৰ লাগে বোলে তাৰপিছত আৰু মই কৈছোঁ, দিয়া তেতিয়াহ'লে তোমাৰ জাগাত মইয়ে যাম দিয়া মাহঁতৰ ল মামাৰ লগতে যাব আৰু হেৰি এই চাইন্স চিটি যাব।
হয়।
তাৰ পিছত আৰু মাকে কৈছে, হে বুৰ্বক তই শ্বিলঙত যাবা এৰি তই উনট্ৰিঙা যাবি তই? আৰু তাতে যাই ফালে কলা হৈ আহিবি একৌ গাছ-গছনি নাই, ইমান ৰ'দ।
অ'।
এই গৰমত উনট্ৰিঙাত যাবা নৰা নহ' অলপমান অলপমান সেই গছ-চছ থাকিলেও বেলেগ কথা। সিদিনা মাজতে যায়ে আহিচিনা পৰীক্ষা শেষ হোৱাৰ পিছতে।
অ'।
কলা-মলা পৰ-হৈ আহিছে একেবাৰে। ইমান ৰ'দত। তাতে আৰু সেহেতৰ সৰু ভিনদউটো আহছিল, সৰু ভিনদউৰ এ চলিটোও আহিছিল না।
অ'।
হেতে দুয়টাকে লৈ গৈছি পৰীক্ষা শেষ হোৱাৰ কাৰণে। ভিনদেউ সিহঁতেও আহিল সেইকাৰণে ইয় যাওঁ যাওঁ কৰি কৰি আছে আমাৰ গুনোৱে।
অ'।
তাৰেপিছতে আৰু লৈ গেল সেহেতক। এ লৈ যাই পেলাই যি কলা-চলা হৈ আহিছেি চলিটো তা
অ', কি সৰু ভিনদউহত আহিছিল নেকি?
অ', ভিনদউ অহা নাছিল, বাইদেউ আহিছিল আৰু বাবুতো আহছিল।
কোনদিনা আহিছিল?
এ আজি দুই সপ্তাহ হ'লে দেই, শনিবাৰে আহিছিল।
অ'।
দুই সপ্তাহ হৈ গেল।
বহুত দিনে হৈ গেল।
অ', আৰু এই সপ-এই-এই এইটো শনিবাৰে অহা কথা আছিল কালি যোৱাকালি, নাহিল দেখ শুনো অহা কালি বোলে সেই সোমবাৰে পৰীক্ষা আছে বাবু তোৰ।
সদায় পৰীক্ষা থাকে নেকি এ তাৰ?
অ' গম নাপাও পৰীক্ষা আছে বোলে সেইকাৰণে আৰু অ'।
তাহাতৰ দেখোন যেতিয়াই আহে তেতিয়াই দেখোন পৰীক্ষা থকা বুলিয়ে অ' এনি টাইম পৰীক্ষাই থাকে নে সিহতৰ?
গম নাপাও আৰু কি বা, মোক যিটো কৈছে সেইটোয়ে আৰু মানে জেঠীমাই কৈছেি পৰীক্ষা থকা বুলি কি বা।
এনেই দেখোন গাঁৱত যাই যায় কিনে দুখন ছয় মাহ মানুহ লাগি থাকে মা মাক তাত যায়।
অ' থাকে আৰু তাতে এতে আৰু ত নাহে আৰু এইটো নিজৰ আইতা হতৰ ঘৰ না। আমাৰ দেউতাকৰ ঘৰ সেইটো মামা হতৰ ঘনে যাই থাকে আৰু।
অ'।
চলিবিলাকৰ বেছি আকৰ্ষিত আছে না।
অ'।
যেনেকৈ আমি এতিয়া মামা থেৰ তাতেই হে যাওঁ বেছিকে।
আহ। হয় হয়, কথাটো হয়।
সেনেকে আৰু কৰে উ।
মাৰ ভাত চাত হল?
ভাত হ'ল নেকি, না বনাই আছে, মই বাহিৰত আছো ৰ্।
অ' কি বনালাক আজি?
কি বনালা গমেই পোৱানাই ৰ মই' দালি বনাইছি নেকি!
উম'
নাই কিবা ভাজা বনাইছে কিজানি এই মনু বাজাতৰ পৰা আনাত টেঙাৰ আঞ্জা আছে এনা দিনৰে মায়ে মা কাৰণেও দি পঠাইছিল পিন্দ দি গৈছিল।
আহ।
সেই আছে কি জানি সেয়ে আঞ্জা আৰু তাৰে পিছত কিবা ভাজা বনাইছে নেকি মায়ে।
অ
অ'
চিৰিয়েল তিৰিয়েল চাৱ নাই মায় আজি?
এতিয়া চোৱা নাই চাইছিল হেৰি কি বুলি কয় গোটেই হেৰিয়ে হেৰি সময়খিনিয়ে চাইছিল।
হেই আজি ৰবিবাৰ, আজি ক'ত চিৰিয়েল দিয়ে!
তেল চোৰা নাই, এই আজিকালি যি এই আগতে যে তেলচো়ৰা আছিল যি ভিডিঅ' বনাই তেলচো়ৰা
অ'
এ সেই তেল চোৰাৰ ভৰি ভিডিঅ' চাই আছিল।
অ, অ। ঠিকে আছে দে, চাব দিব লাগে মোবাইল চবাইল চাব লাগে।
অ' সেইবিলাক ভিডিঅ চাই আছিল আৰু সৰু কালৰে তাৰ।
উম
কিবা কিবি গধূলি চাই আছে বহুত, টাইম চালা আকৌ, সেহেঁতৰ জেঠীমাহঁতে, মুনুবা হঁতে আহি পালাক। তাছত মই আৰু বোলো প্ৰজেক্ট লিখ বা লাগে, তাহাঁত মাহঁতে লুডু খেললাক, মই আৰু প্ৰজেক্ট লিখবা কাৰণে আকৌ মই মই বোলো হটচপতটো মই কাটো দে নহ'লে মোৰ হেং মাৰে মোবাইল টো
উম
তেনকে কৈ আৰু হটচপতটো কাটি দিলো, কাট
অ', জেঠীমাহঁতৰ বাইদেউহঁতে গৰম বন্ধত ক'বাত যাব নে নাই?
অ', সেহঁতে মৰিগাঁও যাব কিজানি! উম, ঘৰ বনাবা যাব পাৰ ঘৰ বনাবা যাব বোলে।
অ, বাইদেউকো নিব?
বাইদেউকো নিব, তাৰছত বাইদেউৱেতো মোক কৈছে যাবি নেকি বুলি কে, মই বোলো চাওঁ দেচোন মোকো যাবা লাগ
নালগে যাবা।
উম, তাত মই কৈছো দেচোন দে সময়ক লাগি চাওঁ।
অ', নাযাওঁ বুলি ক'বি।
উম।
নালাগে যাবা কাৰণ সিহঁতে বহুত দিন থাকিব না ঘৰত দিগদাৰ হ'ব।
অ'।
আৰু এনে আৰু কিছুমান কথাও থাকে না।
উম।
অ'।
নাজানো।
সেইকাৰণে নাযাওঁ বুলি ক'বি।
অহ, নাযাওঁ ক'ত যাম আৰু।
অহ। অ', সিহঁতে অকল মানে তাতেহে যাব আৰু নাযায় ক'তো মামাহাঁতৰ গাঁৱত নাযায়?
গম নাপাওঁ আৰু সোধা নাই আৰু দেখোন মই।
অ', আইতা আহিম বুলি কৈছিল বোলে, কি ক'লাক?
ফোন কৰাই নাই ৰ' বাইদ'হঁতেও কৰা নাই বোলে, আমিও কৰাই অহা নাই ফোন।
অম
ফোন কৰিবা লাগিব আহিম বুলি কৈছিল
সুধবও নোৱাৰা নহয় আকৌ সুধিলে আকৌ কব যি ত তোমালোকে দেখোন আহিম বুলি কৈছিলা তোমালোকে নাহলা
অ সেনেকে কব ফোন
অ অ আ ক দালেৰে এহতকে কলে কব যে তা অ কি আছিল আইিবনা খুবচা তহঁতে নিজে নাই দি
উম কে কব
অ
যোৱা কথা আছিল না আমি এইয়া বেংলৰৰ পৰা তাই আহাং ইতে মোৰ লগৰ ৰািো আহহাওতে যাৰ কথা কথা আছিল তহত ফোন কৰিছিল দাদাই মামা আতৰত ডাঙৰ দাদা তে কৈছ কিি বোলে তহঁতে দেখোন আহিম বুলি কৈছিলে আহিবি না মই বোৱাৰৰেক নলি থৈ আহো সেনেকে কৈছিল তাৰে পিছত তাৰপিছত আৰু মই বোলো আমি এতিয়া যাবা নোৱাৰিম ৰ
অ
তাই আৰু আশ্ৰমো তাই আশ্ৰমৰ পৰা আহিবা পৰা নাই একেয়ে
দে সেনকে কৈ পেলাই আৰু পিছত মই বোলো দেচোন যাম দে পাল্লি এনেকে কৈ থৈ দিছিলো
অ
তাৰপিছত আৰু সেইটো তাৰ পৰা আৰু ফোনে কৰা নাই আইতাই একদিন ফোন কৰছি মুনুবাৰ মোবাইলত ফোন কৰাওতে কৈছে কি আহিম যাম দেই বুলি কৈছিল গৰম বন্ধত আহিম বুলি কৈছে আইতাই
অ
তাত আৰু সৰুৱে আৰু কৈছে কি বোলে নালগে নালগে আহিবা অ যাবা নালগে আইতা এতিয়া নাযায় সেনকে কৈছে
অ
এ কিবা কৰে পঠায় না নপঠায়ে সিহঁতৰ প্ৰব্লেম হৈ চাগে সিহঁতৰ সেই ক্লাছ চিলাছ থাকব না গৰম বন্ধতো ঘৰত থকা মানুহ নাই ছাগলী তাগলী চাব লাগে গৰু চাব লাগে
অ
তত থাকবা লাগে মানুহ নাই ইমান ডাঙৰ ঘৰটোত একলাই থৈ আহিব নোৱাৰে বোলে ঘৰটো
অ সেইটো হয়
পৰে
উম ন বুঢ়ী মানুহটোক অলপমান ফুৰিব দিব লাগে বুঢ়া মানুহ না অলপমান জেগাই জেগাই ফুৰিব দিব লাগে
ইয়াতে হে আহিব নিদিয়ে গুৱাহাটীত কিন্তু ভ্ৰমণ কৰি আছে আইতাই ক'তবা ক'তবা সিদিনা মাজতে আৰু অ সি- -দিনা মাজতে আৰু জুবিন ক্ষেত্ৰত আহি গৈছে গোটেই বৃদ্ধ মানুহ বিলাক মানে তাৰে গাঁৱৰ
অ
নামৰ পাৰ্টি আৰু
উম
বুঢ়া বুঢ়া সেই কি কয় গোটেই লগৰ বিলাক আইতাৰ হেৰি আইছিল বোলে ইয়াতে জুবিন ক্ষেত্ৰ চাই গেছি সিদিনা মাজতে এ আইতাই কৈছিল ফোন কৰাওতে
অ
মাজতে কৈছে কি আমি জুবিন ক্ষেত্ৰৰ পৰা আহিছো কিন্তু তাতে যোৱা নহল কাৰণ গাড়ী ভাড়া কৰ কৰি লৈ যোৱা গৈছি বহুত কেইটা মাইকী গেইছি
অ'।
মানুহ বেছি উঠিবা নোৱাৰিব না তোমালোকৰ পাহাৰ।
উম।
ফচি যোৱা নহ'লে কাৰণে
অ'।
এতিয়া সেইকাৰণে ভ্ৰমণ কৰি আছে কৰ'বাত, ক'ৰবাত জগন্নাথত গেল।
উম।
এনেকে এতিয়া আমাৰ ইয়াতেহে আহিব নেদে মামাহঁতে কিন্তু সেই বাকী এনে বে দূৰ, দূৰ জেগাত ভ্ৰমণ কৰি আছে।
উম।
মাজুলীত যায় আহিছি মাজতে।
উম।
এনেকে ফুৰি, ফুৰি আহে।
অ', ঠিকেই আছে যাবা লাগে এইটো বয়সত নুঘূৰি আৰু কেতিয়া ঘূৰিব?
অ', মই কৈছোঁ মই বোলো যাবি, ফুুৰবি এতে আহিবা নাপালিয়োটো দূৰ, দূৰ জাগাবিলাক চাই
অ'।
সেনেকে আহে বোলে ক'ৰবাত, কৰ'বাত যায়।
অ'
মাইকী বিলাকৰ লগতে চব মিলি কেনে।
অ', ঠিকেই আছে যাব লাগে।
উম।
ভাত, চাত খাব সময় হোৱাই নাই?
ভাত খাবা হোৱা নাই ৰ, এই খাম আৰু চাৰে দচটামান বজাত।
অ', দচটা দেখোন বাজিলে।
অ', বাজিলে আৰু খাম ৰ' এই মায়ো ভাজা খানি হ'বা বাকী আছে কিজানি।
অ'।
ভাজাখানি হ'লি খাম আৰু।
অ', ভাত খাব লাগে। ভাত সঙকালটি ঘোমাব লাগে।
অ', শুম ৰ'সোনকালে।
অ'।
শুবা লাগিব।
অ', আজি লুডু খেলিছিল নে নাই মাহতে?
অ', লুডু খেলছি। খেলি-খেলিয়েতো দেৰি হ'ল জেঠীমাৰ যাৱাই আও, লুডু খেলিছে মানে জেঠীমাৰ মোবাইলটো হেং মাৰা হেছি ৰ', বেয়া হেছি হ হোৱা কাৰণে যি একদম এহেতৰ খং, লুডু খেলব নাপায়।
অ'।
মোবাইলটো টিপা নাযায। অ', ইউটিউবটো চাই, ইউটিউবটো চাব হেৰিতে একেবাৰে অ' কবাৰ কিবা টিপা খাই থাকে।
অ', নিজে নিজে হেং মাৰা হেছি।
হেং মাৰলি নিজে নিজে লাইক দিয়া যায়, নিজে নিজে শ্বেয়াৰ কৰা যায়, এনেকে হৈ যায়।
অ', অ'।
দে তে হ'ব দে নহলি, পিছত ফোন কৰিম দে। অ', দে।